হেল্ল' অ অ পাইছোঁ পাইছোঁ তুমি শুনিছা নাই অ এই এনেই তোমাৰ বিচনাতে বিচনাতে শুই আছো এনেই।
অ ময়ো এ বিশ। তে শুই পেলাই মোবাইল চাই আছিলো আৰু। তাৰপিছত, বোলোঁ আপোনালৈ ফোন এটা কৰোঁ। বুলি ভাবি ফোন নকৰিলো।
অ তাকে ভালে কৰিলা ভালে কৰিলা অ খবৰ পাতি ভাল ভাল। তোমালোকৰ ভালনে?
আমাৰো ভালে খব খাতি তাৰপিছত।
অ খোৱা বোৱা মানে সেই বনাইহে আছে। খাম হে আৰু লাহে ধিৰে।
কিহে বনাইছ বা মই নাইফ। খামে আৰু।
অ এই তোমাৰ ভাত চাত মায়ে বনাইছে আৰু। তাকে আজি। পনীৰ অকণো আনি দিলোঁ।
হয়।
তাকে পনে পনে বনাব চাগে আজি।
আচ্ছা আমাৰ একে আমাৰো একে। অ আজি বিজী চব মানে বা মাংস, মাছ মাংস নাই আজি আমাৰ।
হয়
দালি বনাইছো চয়াবিন বনাইছো। আলুও বনাইছো আৰু এনেই বোলোঁ ভাবিলো এনে থকাতকে বোলোঁ আপোনাৰ লগতে ফোন এটা কৰি ক থা পাতো বুলো অলপ টাইম ভাবিলো ভৱিষ্যতে আমি যেনেকে এতিয়া বিদ্যালয়সমূহ দেখি আহিছো ন উন্নত হৈ আহিছে আগত হয় আগত কৰে এই যে। ভাবিছো আমি ভৱিষ্যতে বিদ্যালয়সমূহ কেনেকুৱা হ'ব পাৰে ভৱিষ্যত প্ৰজন্মৰ। আজিৰ পৰা আপোনাৰ পঞ্চাশ বছৰৰ পিছত কেনেকোৱা বিদ্যালয় এখন থাকিব বিদ্যালয়খনত কেনেকোৱা কেনেকোৱা ধৰণৰ অ বস্তু বিলাক থাকিব কেনেকোৱা ধৰণৰ টিচাৰ বিলাক থাকিব ষ্টুডেন্টে তাৰ পৰা কেনেকৈ এ শিকিব পাৰিব ষ্টুডেণ্টৰ শিক্ষাখিনি দক্ষতাও পূৰ্ণ হ'ব। হব নে নে কেনেকোৱা হ'ব আপুনি তাৰ বিষয়ে কিবা ক'ব বিচাৰিব নেকি তেনেকোৱা কওকচোন বাৰু।
এতিয়া তোমাৰ অ চাবা দেই। এতিয়া তোমাৰ বৰ্তমানতো তোমাৰ আমাৰ শিক্ষকেতো আমাৰ পাঠদান কৰি আছে হয় নহয় কিন্তু তোমাৰ সেই আগলৈ তোমাৰ আচলতে যেতিয়া শিক্ষা ব্যৱস্থাটো উন্নত হব তেতিয়া তোমাৰ ইত এতিয়াতো তোমাৰ ডিজিটেল যুগে তুমি গম পাইছা সেইটো বিষয়ে কিন্তু আচলতে সেই আগলৈ আচলতে তোমাৰ আচলতে হেৰি নহবও পাৰে মানে শিক্ষকসকল আচলতে নাথাকিবও পাৰে গম পাইছা নাই শিক্ষকৰ সলনি অ শিক্ষকৰ সলনি মানহে আছে আচলতে এ আই সেইদৰে তেনেকোৱা ৰ'বত ৰবোৎসৱত আহি
ৰ'বত আহি যাব আহ
অধিক। গে সেই তাৰ ক্ষেত্ৰত, হয় হয়।
মইতো তেনেকেইে ভাবিছো আপোনাৰ আ এতিয়া ধৰি লওক আমি যদি মা ৰে বুজাইছে তি চাৰে পোহাইছে। ত সেইটো টাইমত মানে শিক্ষকে নব নপঢ়াই পেনে শিক্ষকৰ সলনি এয়াৰ ৰবত ছে শিক্ষা দিব বা ন ক? ফোন কৰি এঞ্চাৰ দিব পাৰিব ন হেটি। হাৰ্ডৰ প্ৰব্লেম নাথাকে তাতে। আৰ্টিফিচিয়েল ইন্টেলিজেঞ্চৰ চব কৰিব পাৰিব। আৰু দুই নম্বৰতে মই ভাবিলো ইত ধৰি কম আমি ব্লেকবোৰ্ড ব্লেকবৰ্ড উইছ কৰা হয় ন ব্লেকবৰ্ড চক পেঞ্চিল ইউজ কৰা হয় লিখিব কাৰণে। সোমাই আছে অ হেৰি কৰিবৰ কাৰণে কুৱেশন লিখিবৰ কাৰনে কিবা লিখিবলে তেতিয়া টাইমত চাগে সেইবিলাক উজ নকৰে চাগে মোৰ মতে তেতিয়া ডিজিটেল বৰ্ড ইউজ কৰিব।
হয় হয় এই আচতে ডিজিটেল বৰ্ড আমাৰ বৰ্তমানো আছে গম পাইছ নাই আমাৰ এতিয়া বৰ্তমান স্কুলসমূহত উন্নত হৈছে নহয় গম পাইছা নাই। বিদ্যালসমূহত এতিয়া এতিয়াই ডিজিটেল বৰ্ড আহিল। ভোন
এই অ মানে সেইটোয়ে কথাটো দ ডিজিটেল বৰ্ড টো আছেই এতিয়াৰ পৰা টাইমতে আপোনাৰ হেৰি থাকিব এতিয়া যেনেকে আমি গেম খেলো গেম এক্সপৰিয়েন্স ভহাৰত বিহাৰত লগাই লগ ভাৰ্চুৱেল য়েলিটি যোনটো হয়। ত তাত যেনেকৈ আমি গেম ত মানে চকু এনেকে লগাই লৈ লে সেইযোৰ চশমা টাইবৰ হয়। ত সেইটোত লগাই লৈ পেলাই যেনেকে আমি বস্তুবোৰ এ মানে অনুভৱ কৰিব পাৰো। ওচৰতে আছে নে যেন লাগে থি দি দেখা নিচিনা লাগে তেনেকুৱা চাগে এতিয়া বস্তু বস্তুবিলাক তেনেকে দেখা পাব এতিয়া ধৰি লওক কোনোবাই ইতিহাস পঢ়িব লাগে। ইতিহাসৰ বিষয়ে জানিব লাগে। ইতিহাসৰ যোনবিলাক কথা আছে, সেই কথাখিনি ধৰি লওক কোনোবা এখন ইতিহাসত মানে ডাঙৰ এখন যুদ্ধ হৈছিলে। ত' সেই বস্তুতটো যাতে তাৰ ভি ভিডিঅটো আমি যেতিয়া বিয়াৰ ভাৰ্চুৱেল ৰিয়েলিটিত যেতিয়া দেখা পাম ন তেনেকে। সিহঁতৰ এনেকুৱা লাগিব। তেওঁলোকে দেখি আছে মানে। ওচৰতে হৈ আছে মানে, ত' পুৰা বস্তুতটো মানে জুৱেলাচ হৈ যাব সিহঁতৰ। তেনেকে দেখা পাব। ত' সেইটো সেইটোতো বহুত ডাঙৰ ভাল কথা এটা হৈ যাব।
হয় ভাল ভাল কথা হ'ব হয়।
অঁ। তেনেকুৱা হ'লে। ষ্টুডেনট বিলাকে বেছি শিকিব পাৰিব, বস্তুবিলাক বেছি দেখা পাব। এনেকুৱা লাগিব ইয়াতে চব এতিয়া পতককে মনত থাকি যাব। এখন চিনেমা চোৱাৰ দৰে হৈ পৰিব ন ত' যেনেকে চিনেমা আমাৰ কেৰেক্টাৰ বিলাক। মানত থাকে। তেতিয়া ইতিহাসৰ যোনবিলাকে মানুহৰ কে তাৰ বহুতো মানুহৰ নাম থাকে। ত' সেইবিলাক পঢ়িবলৈ অলপ সহজ হ'ব। মোৰ মতে সেইটো এইটো কিন্তু বহুত ভাল কথা হ'ব বাৰু বেছি
ভাল কথা হ'ব। হয় হয় হয়, সেইটো সেইটো তুমি ভাল কথা কৈছা গম পাইছা নাই আৰু তোমাৰ কি আৰু কি হব গম পাইছা নাই তোমাৰ সেই ভৱিষ্যতলৈ তোমাৰ এনেকুৱা হব আচলতে তোমাৰ, মানে তোমাৰ যদি মানে মই তোমাক কৈছিলো তোমাৰ সেই শিক্ষকৰ স্থানসমূহ ৰ'বতেও ল'ব পাৰে। কিন্তু যদি তোমাৰ অ' বিদ্যালয় মানে বিদ্যালয় সেই সময়ত নাথাকিবও পাৰে। হয়ে নহয় যদি বিদ্যালয়লয়সমূহ যদি যদি থাকে বিদ্যালয় তেনেহ'লে কি হ'ব তোমাৰ যিহেতু তোমাৰ প্ৰযুক্তিবিদ্যয়ায়োউন্নত হৈ আহি আছে দিনক দিনে গতিকে তোমাৰ ভৱিষ্যত তোমাৰ এনেকুৱা হ'ব যে ই অ আমি স্কুললৈ এতিয়া বৰ্তমান যেনেকৈ বেগ লৈ যাওঁ হয়তো তেতিয়া আমি বেগ লৈ নাযায় যাব নল নলগীয়াও হ'ব পাৰে মানে তোমাৰ অ অ আমি বেগৰ ঠাইত আমাৰ হয় কম্পিউটাৰ লেপটপ বা অ টেবলেট চেবলেট মোবাইল চবাইল তেনেকুৱা বস্তু সামগ্ৰী লৈ যাম যাৰ ফলত কি হ'ব মানে তোমাৰ এতিয়াতো তোমাৰ এতিয়াও আহিছে মানে তোমাৰ ই বুক চি বুক তেনেকুৱা ধৰণৰ তাতে মানে আচলতে আমাৰ সেই কিতাপৰ যিসমূহ জ্ঞান সেই জ্ঞানসমূহ আচলতে সেই তাত তাৰ ভিতৰতে তোমাৰ আৱদ্ধ থাকিব আৰু তোমাৰ আচলতে সেই তাৰ ফলত এটা লাভ হ'ব কি গম পাইছানা নে নই, এতিয়া এতিয়া বৰ্তমান মানে যিসমূহ ছাত্ৰ ছাত্ৰী ছাত্ৰ ছাত্ৰী সকলৰ মানে বয়সতকৈ কিতাপৰ ওজনসমূহ বেছি গম পাইছা নাই,
হয় হয় হয় হয় সেইটোতো বহুত ভাল কথা কৈছ
হয় হয় অ আচলতে সেই সেইসমূহ আচলতে কিতাপসমূহ সদায় অনা অন নিয়া কৰি থকাটো আচলতে সেইটো এটা বহুত মানে টান কাম গতিকে সেই অ কষ্টকৰ কাম গতিকে তাৰ পৰা আচলতে সেই সেইটো ৰেহাই হব পাৰে, আমাৰ তেতিয়া আম তোমাৰ মানে কিতাপ চিতাপ তেনেকে নিবলৈ দৰকাৰ নাই যিহেতু মোবাইলতে চব পাই যাব বা কম্পিউটাৰতে চব পাই যাব, গতিকে আমি সেই আচলতে হে কষ্ট বিলাক কমিব আমাৰ
হয় হয় হয় সেইটোতো বহুত ভাল কথা কথা হ'ব তেতিয়া আমি আজি যদি কষ্ট কৰি পেলাই আমাৰ ষ্টুডেন্ট খিনিয়ে পঢ়িবলে যাবলগীয়া হৈছে ত তেতিয়া সেইটো টাইমত নাযায়, যাব নালাগে আৰু পঢ়িবলৈও সুবিধা হ'ব আৰু যোন এ আই টিচাৰ বিলাকে টিচাৰ টিচাৰ বিলাকে ভালকে পঢ়োৱাব কিন্তু এ আই নৰ্মেল এ এ আই বিলাকে বেছি এনলাইজ কৰাই দিব পাৰিব। ভিজুৱেলাইজ কৰাই দিব পাৰিব এতিয়া আমি ভি আৰত চাব পাৰিম স্ক্ৰীনত চাব পাৰিম ভিডিঅ চাই পেলাই বস্তুবিলাক বুজি পাম থ্ৰি ডি টাইপত আমাৰ এনেকুৱা অনুভৱ হ'ব আমি আছো ত এতিয়া বেছি মানে বহ ইমান খিনি এ ভাল দিশ আছে তাৰ ত সেই বস্তুটোৱে মানুহক মানে এ ল'ৰা ছোৱালীবোৰক বহুত মানে আ আজি যেনেকুৱা আগবঢ়া তেন তাৰ পিছত বহুত আগবঢ়া কৰি দিব আজিতকৈ বেছি আজি যিমান ল'ৰা ছোৱালীয়ে পঢ়িবলে কষ্ট কৰিছে, কিন্তু পঢ়িবলেও দুজো দুগুণ ত যদিও পৰা় নাই, কিন্তু সেইতো টাইমত তেনেকুৱা নেথাকে। টাইমত পুৰা আ ব বস্তু বিলাক বুজি পাই যাব, এতিয়া আ মানুহৰ মানে তেতিয়া কি হৈ যাব গম পায় নাই? তেতিয়া মানে সেই বস্তুবোৰ দেখি দেখিব যে এতিয়া মানুহৰ অ এতিয়া যেনেকে তাকে উম আজি আমি অ ভাল নম্বৰ পাবলে কম্পিটিচন কৰোঁ প্ৰতিযোগিতা কৰোঁ ইতোৱে সিটোৰ লগত তেতিয়া সেইটো টাইমত তেনেকুৱা নেথাকে তেতিয়া ভাল নম্বৰক লৈ পেলাই কোনো গুৰুত নিদিয়া কথাবোৰ তেতিয়া ন গুৰুত্ব দি গুৰুত্ব দিব তেতিয়া হেৰিয়াৰ ওপৰত ডট টাৰ ওপৰত আপোনাৰ কি ধৰণৰ স্কিল আছে, স্কিল যদি আছে আপোনাৰ ত সেই স্কুলত আপুনি এইচ স্কিলত আপোনাৰ এ মানুহে হেৰি কৰিব, অ আপোনাক কি বুলি কয় ৰেট কৰিব ৰেটিং কৰিব স্কিলৰ ওপৰত বেচ কৰি পেলাই ন'ক কৰিব, ত' মাস্কৰৰ ওপৰত আপোনাক কোনো গুৰুত্ব নাথাকে কাৰণ মাৰ্কসটোত আপুনি উম- তেতিয়া নিজে বুজি পাব ন, তেতিয়া চব কথা বুজি পাই বস্তুবিলাক যেতিয়া ৰিয়েলিটিত সোমাই ধৰিব ত মাৰ্কসটো লৈ পেলাই কোনো অৰ্থ নাই বুলি তেতিয়া বুজি পাব নিজা নিজে নিজকে কেনেক পয় ভৱিষ্যতৰ কাৰণে আৰু অলপ ভৱিষ্যতৰ কাৰণে নিজকে গঢ় দিব পাৰি। সও চাদৰ লগত কেনেকে মিলাব পাৰি। ক তেতিয়া সেইবোৰ কথা বুজি পাব মানে কি হৈছে তাৰ জৰিয়তে মানুহৰ স্কিল ডেভেলপ হৈছে স্কিল খিনি উম, উম', তে সেই বস্তুটোয়ে মানে বেছি মানুহক শিক্ষাতো বেছি দিব পাৰিছে যে মানে স্কিল বেজ শিক্ষা দিব পাৰিব তাৰ ফলত আমাৰ মানুহৰ যোনবিলাক ল'ৰা ছোৱালী আছে ল'ৰা হয় সেইবোৰ আৰু অম পঢ়িব ঢ়িবৰ কাৰণে আগ্ৰহী হৈ পৰিব ভাল কথা শিকিব ভাল কাম কৰিব বুজি পাইছে ত সেইটো কাৰ সেইটো কাৰণে মই ভাবো এই বস্তুটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। অম বেছি ভাল হয় টপিক, ত' সেইটো কাৰণে মই আপোনাৰ লগত এই কথাটোৰ হল, অলপ আলোচনা কৰিব বিচাৰিলো।
হয় হয় ভ ভালে ভালেই কৰিলে বাৰু তাকে তুমি এইটো কথাটো অ এইটো কথাটো বহুত ভাল লাগিলে তোমাৰ যে তুমি কলা যে দক্ষতাৰ ওপৰত আচলতে হেৰি হব। আচলতে আমেন আমি আমি আচলতে তোমাৰ এতিয়াও সেই কথাটো গুৰুত্ব দিব লাগে গম পাইছা নে। এতিয়া তোমাৰ অ আমাৰ ভাৰতৰ প্ৰায় খিনি লোকে তোমাৰ কি কৰে গম পাইছা নাই অকল নম্বৰৰ পাছট দৌৰে আচলতে আমি সেই সেইটো আচলতে হেৰি কৰিব নালাগে আমি নিজৰ যিটো স্কিল সেই স্কিল টো আচলতে আমি। অ যিমান বাৰু সিমান ডেভলপ কৰিবলৈ চাব লাগে। গতিকে সেইটো কথাটো আচলতে ভাল লাগিলে তোমাৰ পৰা শুনি যে দক্ষতাৰ ওপৰত যিসমূহৰ আচলতে দক্ষতা থাকে সেইসমূহহে আচলতে আগবাঢ়ি যাব পাৰিব।
হয় হয় সেইটোৱে সেইটোৱে সেইটোয়ে কব বিচাৰিছিলো ম আৰু এতিয়া আপোনাৰ জব ষ্টুডেণ্ট মানে কি হৈছে? নিজকে মানে কি কয় সময় সকলোকে পৰিৱৰ্তন কৰিব আগৰ দিনৰ এতিয়া এ দিনৰ লগত খাৰো তেতিয়া পঞ্চাছ বছৰৰ পিছত অ, বেলেগ হব। এতিয়া সেইটো এটা বেলেগ হ'ব বুজি পাইছ কথাটো এইখিনি কথাই আপোনাৰ লগত ডিছকাশচন কৰিবলগীয়া অ আপোনাৰ লগত। এতিয়া কথা পাতি এ মানে ডিচকাশচন কৰিলো এতিয়া মনটো মানে ভাল লাগি গৈছে আৰু অলপ কথা পাতি পেলাই বুজি পাইছে। আপুনি আপুনি ইমান ভালকে কথাবোৰ বুজাই দিছে। সেইটো ভাল লাগিছে। এতিয়া আৰু আজিলে ইমানতে সামৰণি মৰো আৰু বেলেগ এদিনা পাতিম কথাবোৰ ভালকে বেছি বহলাই ন কি কোৱা ঠিক আছে।
দিয়া আজিলে অ,